হয়।
কি কৰি আছে?
আছো ৰব, কওকচোন?
আপোনাৰ লগত এটা বিষয় আলোচনা কৰিবলীয়া আছিল। আপোনাৰ হাতত সময় হ'বনে?
হয় নিশ্চয়, কওকচোন কি বিষয়ে আলোচনা কৰিবলগীয়া আছিল?
প্ৰাচীন কালৰ মানুহে কেনেদৰে জীৱন যাপন কৰিছিল। আৰু এতিয়াৰ মানুহে কেনেদৰে জীৱন যাপন কৰে, তাৰ বিষয়ে আপুনি মোক অকণমান ক'ব পাৰিবনে?
হয় হয় নিশ্চয় পাৰিম।
তেতিয়াহ'লে কওকচোন। প্ৰাচীন কালৰ মানুহে কেনেদৰে জীৱন নিৰ্বাহ কৰিছিল আৰু বৰ্তমানৰ মানুহে কেনেদৰে জীৱন নিৰ্বাহ কৰে?
হয় হয়, প্ৰাচীন কালৰ মানুহে গুহাত আশ্ৰয় লৈছিল। আৰু প্ৰাকৃতিক ভাৱে ঘৰ সাজিছিল, আৰু সেই ঘৰতে তেওঁলোকে বাস কৰিছিল।
তেওঁলোকৰ জীৱন প্ৰণালী প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিছিল।
হয় হয়।
আৰু এতিয়াৰ মানুহে পকী ঘৰ সাজি, অট্টালিকা সাজি আধুনিক সা সুবিধাযুক্ত চহৰত বাস কৰে।
হয় হয়। প্ৰাচীন কালৰ মানুহে কি কি খাদ্য খাইছিল, আৰু বৰ্তমানৰ মানুহে কি কি কি খাদ্য খায় কওকচোন?
হয়, প্ৰাচীন কালৰ মানুহে চিকাৰ কৰি নানা ধৰণৰণ মানে মাছ। মাংস আদি চিকাৰ কৰি আনি সেইবোৰ খাইছিল। হাবি বন ঘূৰি, সেইবোৰ বিচাৰি আনি তেওঁলোকে সেইবোৰ খাইছিল আৰু বৰ্তমান মানুহে খাদ্যৰ বাবে তেওঁলোকে কৃষি পশুপালন আৰু বজাৰৰ ওপৰত নিৰ্ভৰ কৰি সেই যিবোৰ বস্তু ভাল। দেহৰ বাবে সেইবোৰ প্ৰয়োজনীয় বস্তু তেওঁলোকে খায়।
হয় হয়। প্ৰাচীন কালত কেনেদৰে জুইৰ আৱিষ্কাৰ হৈছিল, আপুনি ক'ব পাৰিবনে?
হয়, প্ৰাচীন কালত প্ৰাচীন কালৰ মানুহে প্ৰথমে জুইৰ আৱিষ্কাৰ কৰিবলৈ জনা নাছিল তেওঁলোকে। মাছবোৰ ধৰি আনি কেঁচাই খাইছিল। তাৰ পিছত লগৰ লগত থাকি, তেওঁলোকে জানিলে যে কেঁচা মাছবোৰ পুৰিও খাব পাৰি তাৰ তাৰ পাছত তেওঁলোকে শিলে শিলক শিলে ঘহনীয়া কৰি জুইৰ আৱিষ্কাৰ কৰিছিল। তাৰ পিছত তেওঁলোকে সেই কেঁচা মাছবোৰ পুৰি খাইছিল।
হয় হয়। আৰু প্ৰাচীন কালৰ মানুহ প্ৰাচীন কালত চিকিৎসা ব্যৱস্থা আছি কেনেকুৱা আছিল আৰু বৰ্তমান সময়ত চিকিৎ- সা ব্যৱস্থা কেনেকুৱা আপ বুলি ভাব ভাবে আপুনি
প্ৰাচীনত চিকিৎসা ব্যৱস্থাত উন্নতি নাছিল। তেওঁলোক কে গছ লতিকা আৰু বনৰীয়া ঔষধৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোক কৰ চিকিৎসা কৰিছিল।
হয় হয়।
ইয়াৰ ফলত বহু মানুহ হয় বহুত বহু মানুহে মৃত্যুৰ সন্মুখত পৰিবলগীয়া হৈছিল। আৰু এতিয়াৰ মানুহৰ চিকিৎসা বিজ্ঞানৰ উন্নয়নৰ ফলত জটিল ৰগত চিকিৎসা সম্ভৱ হৈছে। এতিয়া মানুহবাৰে
হয় হয়।
পূৰ্ণৰূপে বিজ্ঞানৰ ওপৰত নিৰ্ভৰ কৰে আৰু কঠিন ৰগ হ'লেও আজিকালি সেই ৰগৰ চিকিৎসা ওলাইছে। সেইআবে আজিকালিৰ মানুহবোৰৰ গড় বৃদ্ধি হৈছে।
হয় হয়। আৰু প্ৰাচীন কালৰ লোকসকলে প্ৰথমে পোহা জন্তুবিধৰ নাম কিয়া আপুনিয়ে ক'ব পাৰিবনে?
হয় প্ৰাচীন কালৰ মানুহবৰে প্ৰথমে পোৱা জন্তুবিধ হৈছে কুকুৰ। তাৰ পাছত নানাত ধৰণৰ জন্তু পুহিছিল। যেনে গৰু, ছাগলী হাঁহ, খৰা ইত্যাদি।
হয় হয়। আৰু প্ৰাচীন কালৰ যাতায়ত ব্যৱস্থা কেনেকুৱা আছিল আৰু বৰ্তমান সময়ত যাতায়াত ব্যৱস্থা কেনেকুৱা বুলি আপুনি ভাবে?
প্ৰাচীন কালৰ যাতায়তৰ ব্যৱস্থা বৰ ভাল নাছিল তেওঁলোকে বহুত দূৰলৈ খোজ কাঢ়িবলগীয়া হৈছিল আৰু নানা ধৰণৰ জন্তু যেনে খৰা, ঔদ আদিৰ সহায় লবলগীয়া হৈছিল কৰবাল যাব যাব ললক যাবলগীয়া হ'লে। খৰা, ঔদ আদিৰ ওপৰত উঠি তেওঁলোকে পৰিশ্ৰম কৰি গৈছিল নানা ধৰণৰ কষ্ট হৈছিল তেওঁলোকৰ আৰু দূৰ দূৰণিলৈ কিবা খবৰ পঠিয়াব লগীয়া হলে তেওঁলোকে চিঠি ব্যৱস্থ- তা লৈছিল।
চিঠিৰ ব্যৱস্থা লৈছিল আৰু নহ'লে কোনোবা মানুহৰ হাতত সেই চিঠি পঠিয়াব লগীয়া হৈছিল।
আৰু এতিয়াৰ যুগত গাড়ী মটৰ বিমানৰ দৰে দ্ৰুত বেগী বাহনৰ ব্যৱ- স্থা আছে সেইবাবে তেওঁ এতিয়া মানুহ বোৰৰ বহু সুবিধা হৈছে কৰবলৈ যাব লগীয়া হ'লে কৰ- কৰবালৈ যিকোনো কামতে যাব লগীয়া হ'লে সোনকালে যাই পায়। আৰু দূৰ সংযোগ ব্যৱ- স্থা আৰু ছ'চিয়েল মিডিয়া জৰিয়তে সিহঁতে অইন এজন মানুহৰ লগত বহুত দূৰত থাকিলেও তেওঁলোকে কথা পাতিব পাৰে।
হয় হয় প্ৰাচীন কালত যিহেতু ইণ্টাৰ সিহঁতৰ বেমাৰ আজাৰ হ'লে সিহঁতে কেনেদৰে অ চিকিৎসালয়লৈ গৈছিলো বুলি আপুনি ভাবে
প্ৰাচীন কালৰ মানুহে চিকিৎসালয় যাবলগীয়া হ'লে তেওঁলোকে আহ তেওঁলোকে যাব পৰা নাছিল তেওঁলোকে তাতে তেওঁলোকৰ হেৰি প্ৰকৃতিতে প্ৰকৃতিৰ নানা ধৰণৰ বস্তুৰে তেওঁলোকে চিকিৎসা কৰিছিল।
তেওঁলোকৰ সেই সুবিধা নাছিল যাতে তেওঁলোকে অন্য চহৰৰ পৰা বেলেগ চহৰলৈ যাব পাৰি তেওঁলোকৰ সেই সুবিধা নাছিল। তেওঁলোকে সেই প্ৰকৃতিৰ বস্তুৰে তেওঁলোকে চিকিৎসা কৰিছিল।
হয় উম আহ আপুনি কি ভাৱে বত- বৰ্তমানৰ বৱস্থাটো ভাল হৈছে নে আগৰ দিনত ব্যৱস্থা বিলাক ভালে ভাল আ ছিল
মোৰ হিচাপত বৰ্তমানৰ ব্যৱস্থাটো অত্যন্ত ভাল হৈছে। এতিয়া মানুহে আধুনিক কৃষি, ব্যৱসায়, চাকৰি, উদ্যোগ আদিৰ বিভিন্ন সহায়ৰ জৰিয়- তে জীৱন নিৰ্বাহ কৰিব পাৰে।
হয় হয়।
উন্নত ঘৰ, বিদ্যুৎ, পানী, চিকিৎসা, শিক্ষা আৰু যোগাযোগ ব্যৱস্থাই মানুহৰ জীৱন অধিক সহজ কৰি তুলিছে।
হয় হয়।
যাতায়াতৰ বাবে ৰেল গাড়ী জাহাজ আৰু বিমান ব্যৱহাৰৰ ফলত তেওঁলোকে বহুতো নানা ধৰণৰ কথা শিকিব পাৰিছে আৰু কৰবলে যাবলগীয়া হ'লে সোনকালে যাব পাৰিছে।
হয় হয় অ প্ৰাচীন কালৰ মানুহে কেনেদৰে খেতি-বাতি কৰিছিল আৰু এতিয়াৰ মানুহে কেনেদৰে খেতি-বা- তি কৰে বুলি আপুনি ভাবে?
প্ৰাচীন কালৰ মানুহে খেতি-বাতি কৰিবলৈ প্ৰথমে জনা নাছিল তেওঁলোকে। বহুত কষ্টৰ পাছতহে তেওঁলোকে খেতি-বাতি কৰিবলৈ শিকিছে। কৃষি কাৰ্য কৰিবলৈ শিকিলে, খেতি বাতি- খেতি কৰি তেওঁলোকে খাব পাৰিলে। খেতি বাতি- আৰম্ভ কৰিছিল, তেওঁলোকে পশুপালনো কৰিছিল।
হয় হয়।
আৰু এতিয়াৰ মানুহে খেতি বাতি কৰি, সম্পূৰ্ণৰূপে আত্মনিৰ্ভৰশীল হৈ পৰিছে। খেতি বাতিৰ ওপৰত, খেতি বাতিৰ জৰিয়তে তেওঁলোকে-
বহুখিনি সহায় হৈছে।
হয় হয়। অ প্ৰাচীন কালৰ শিক্ষা ব্যৱস্থা কেনেকুৱা আছিল? আৰু বৰ্তমানৰ শিক- শিক্ষা ব্যৱস্থা কেনেকুৱা বুলি আপুনি ভাবে?
প্ৰাচীন কালত শিক্ষা ব্যৱস্থা - প্ৰাচীন সমাজত শিক্ষা ব্যৱস্থা আছিল ধৰ্মীয় আৰু মৌলিকৰ জ্ঞানভিত্তিক।
হয়, হয়।
গুৰুকুল, গুৰুকুলৰ মাজত বহি শিক্ষা গ্ৰহণ কৰিছিল তেওঁলোকে। প- প্ৰকৃতিৰ মাজতে শিক্ষা লাভ কৰিছিল!
হয়।
তেওঁলোকে কোনো যা এজন, গছৰ তলত বহি, তাতে তেওঁলোকে শিক্ষা লাভ কৰিছিল। আৰু বৰ্তমান যুগত শিক্ষা ব্যৱস্থা বিজ্ঞান আৰু ব্যৱহাৰিক জ্ঞানৰ ওপৰত প্ৰতিষ্ঠিত।
হয়, হয়।
এতিয়া সকলোৰে বাবে শিক্ষা বাধ্যতামূলক। আৰু বিদ্যালয় বিশ্ববিদ্যয়ালয়ৰ জৰিয়তে জ্ঞান প্ৰদান কৰা হয়।
হয় হয়।
প্ৰাচীন কালত, প্ৰাচীন কালত সমাজত নাৰীৰ স্থান আৰু অধিকাৰ বিভিন্ন সময়ত সলনি হৈছিল। প্ৰাচীন কালত নাৰীৰ অধিকাৰ ইমান এটা ঠিক নাছিল!
হয়, হয়।
এতিয়া নাৰীৰ অধিক- সম্পূৰ্ণৰূপে গুৰুত্বপূৰ্ণ হৈ পৰিছে
হয়, হয়। আপুনি কি হয়, বৰ্তমান সময়ত অ', পুৰুষৰ সমানে নাৰীক প্ৰাধান্য দিয়া, হয়নে নহয়?
হয়, হয়। এতিয়া পুৰুষ আৰু মহিলা গুৰুত্ব সমান পুৰুষক যিমানে গুৰুত্ব দিয়া হয়, ঠিক তেনেদৰে মহিলাকো সিমানে গুৰুত্ব দিয়া হয়। প্ৰাচীন কালত পিতৃতান্ত্ৰিক সমাজ আছিল, কিন্তু এতিয়া পিতৃ আৰু- এতিয়া পুৰুষ আৰু মহিলা একেখন সমাজতেই আত্মনিৰ্ভৰশীল হৈ থাকে তেওঁলোকে।
এতিয়া যিমানেই পুৰুষ,
এতিয়া যিমানেই পুৰুষে আত্মনিৰ্ভৰশীল হৈ পৰিছে, ঠিক তেনেদৰে মহিলাইও আত্মনিৰ্ভৰশীল হব পাৰিছে। নিজৰ- ভৰিত নিজে থিয় হ'ব পাৰিছে।
হয়, হয়। অ' বৰ্তমান সময়ত ই অ' এজন লৰাক যিমান শিক্ষাৰ বিভাগত প্ৰাধান্য দিয়া হয়, সেই হিচাপত ছোৱালী এজনীকো দিয়া হয় বুলি আপুনি ভাবেনে?
হয়, হয়! বৰ্তমান, বৰ্তমান সময়ত যিমানেই গুৰুত্ব ল'ৰাৰ শিক্ষাৰ ওপৰত দিয়া হয়, সি মানে ওপৰতো দিয়া হৈছে। প্ৰাচীন কালত দিয়া হোৱা নাছিল। প্ৰাচীন কালত কেৱল ল'ৰাৰ ওপৰতে গুৰুত্ব দিয়া হৈছিল। কিন্তু এতিয়া ছোৱালী ল'ৰা সমানে গুৰুত্ব দিয়া হৈছে।
হয় আৰু প্ৰাচীন কালত এ এজনী ছোৱালীক কিমান বছৰ বয়সত বিয়া দিয়া হৈছিল, আপুনি ক'ব পাৰিবনে?
হয়। প্ৰাচীন কালত ছোৱালীক বহুত সৰু, সৰু শাকতে বিয়া দিয়া হৈছিল। দচ বাৰ বছৰৰ বয়সতে তেওঁলোকে তেওঁলোকক বিবাহ পাশত আৱদ্ধ কৰিছিল।
হয়, হয়।
আৰু এতিয়া এতিয়া উম মোটামটি ওঠৰ বিশ বছৰৰ পাছতহে ছোৱালীক বিয়া দিব পাৰিছে।
হয়, হয়। অ' ঠিক আছে তেনেহলে, আপোনাৰ লগত কথা পাতি খুবেই ভাল লাগিল। বহুতো নজনা কথা শিকিব পাৰিলোঁ।
হয়।
ঠিক আছে তেতিয়াহ'লে।
ঠিক আছে এতিয়া ৰাখিছোঁ দিয়ক।
হয় হয় ধন্যবাদ।
হয়। আপোনাকো বহুত বহুত ধন্যবাদ।
হয়।